অ কুলদ্বিপ ভালে আছ
অ আছো তোৰ কি খবৰ
সুতেছ চলি আছে আৰু বহুত দিন কথা হোৱা নাই তা এটা কৰো
অ তাকে মই ভাবিলো কথা পাতো মানে মই জিমটো এৰা গ'ল ন এতিয়া জিমটো ল'ম বুলি ভাবিলো এতিয়া জিম ওলাম বুলি ভাবিছিলো এতিয়া তহঁতৰ জিমটোত মানে কেনেকুৱা কি ফেচিলিটি বা ফি ষ্ট্ৰাকচাৰ কেনেকুৱা কি সেইটো মানে ফুঠবৰ কাৰণে ফুটব বিচাৰি চিল
আমাৰ জিমটো সি বেছি নহয় আমাৰ মোৰ আগৰ জিমটোতকে অলপমান বেছি বাৰশ টকা হা
আহ
কিয়
অ বাকী আৰু অ বাকী আৰু ইকুইপমেন্ট ইকুইপমেন্ট আছে
ইপমেট আছে হা ইুপমেণ্ট আছে ট্ৰেইনাৰটো ভাল আৰু এনভেট ভাল দে কৰি ভাল পাইছো মই
অহ বাকী তোৰ হেৰি কি কয় ত ইনাৰ তোৰ দাইট চাইট দিয়ে বনাই
উম উমু এটা বঢ়া বস্তু আছে বেলেগ জগা নাপাও তাই কাৰ্ড দিয়ে কাৰ্ত থাক কিমানপন মাৰ লাগে আৰু কিমান ৱেট চব লিখা থাকে লগতে শ কি খাবলৈ চব কৰি কিন্তু ভাইতটো সেইটো বহুত নাপ নাপাওঁ
অ তোৰ সেইটো ভাল তেতিয়াহলে সেইটো দিলে তেতিয়াহ'লে এক্সাৰচাইজ টো ভালকে কৰিব ইউ সেইটোপাত চাব নালাগে ত বাকী হেৰি অ বাকী তোৰ ট্ৰেইনাৰটো ভালকে গুৰুত্ব দিয়ে নে তাকে সুধিলে সুধিলে কয় নে তাতকে
কল ক একদম ফ মত ফেনলী এতিয়া
অহ
একদম কৰে কিছুমান ট্ৰেইনাৰ থাকে ন ব তোৰ সেই ডাইট চাইট বনাই দিয় বনাই দ
অ বাকী এনে এনে কি কয় তই কি ডাইট ফল' কৰা মানে এনে কি খাও কণী চণী বাকে
কণী সেনেকে দিছে যোনটো তোৰ প্ৰটিন থাকে সেইটোলপ ভালকে খাব দিছে আৰু
আহ
ডেইলি প্ৰটিন টো কনীৰ এ আৰু কণীৰ আৰু মাংস
আহ
আৰু এনে খাই মিলাই মানে লা চবজি দিনত যি থাকে সেইখিনি দুপৰীয়া দুপৰীয়া আৰু ব্ৰেকফাষ্টতত থাকে ৰাতিপুৱা ভাতে খাওঁ আজিকালি ভাত কণী আৰু ভাত খাওঁ আলু আলু সিদ্ধ ভাত খট কেইটামানে দুপৰীয়া
ফেট গেইনৰ কাৰণে ভাল আৰু ৱেট গেইন হয় পুৰা আলু আলু বইল পিটিকা কৰি কেনে কণী এটা কণী দুটা তিনিটামান লৈ কেনে
অলপমান ঘি দি গৰম বা এনে
অ সেইটো গুড ফেটচত আহে না সেইটো কাৰণে ভাল
অ আ
তাকে আৰু তোৰ হেৰি বাকী জিমতটো মাৰি আছ
মাৰি আছিলো কেতিযাবা চাৰি যাৱে চাৰে চাৰি চাৰি দিন যায় সপ্তাহত কি ব'
অ অ ঠিকে আছে মই যাব লাগিব ৰ মই লম দাইতটোও ফ'ল' কৰিব লাগিব ভালকে
উম লবি লবি ভাল লাগিব নাই নাই ইচট্ৰিকলি মানা কৰিছে এ অ যোন যোন মেইন বছ বছ মানে কি এ য মালিক আৰু তেখেতে কৈছে যে মইতো নকৰে প্ৰটিন তেখেতে নিজে বুলি প্ৰটিন নলয় প্ৰটিন বা প্ৰটিন
আহ
কৰিছে আমাৰ সেইটোৱেয়ে কয়
অ মানে প্ৰটিনটো নহ'লেও তোৰ নেচাৰেল ডাইটটো হ'লেও তোৰ ফ'ল' কৰি থাকিব পাৰি ফল' কৰি থাকিলে হ'ল তেনেকুৱা তাকে আৰু বাকী তোৰ গৰমো পৰিছে গৰমত কৰ'বাত হেৰি ফ ফুৰিব যাব লাগিছিল কৰ'বাত
অ বহু দিন যোৱাও নাই খব যাব লাগিছিল
একল্ ন চেকলেন বা ক'ৰবাত তেনেকুৱা জেগাত আৰু পানী চানী থাকা
ত মই বছৰ হৈ গল লেৱাই নাই
এই বাকী বাকীটা কলে যাব পাৰি এদিন গোটেইকেইটা মিলি কেনে ভাল লাগিব দেই
প্লেনটো প্লেন ব্যস্ত নাই এতিয়া কেনে হৈছে এইটো আৰু সময় নহয়
তাকে আৰু এদিন কিবা বন্ধৰ দিনত বনাব লাগিব উম কিবা যদি বন্ধ চন্ধ পাওঁ এইটো মাহত নেক্সট মাহত তেতিয়া বনাব লাগিব
গৰমৰ দিন আহিল না এতিয়া
গৰমত গৰমৰ দিনত ভাল লাগিব মানে পানী চানীত যায় খেনে
আহ
ৰাইতটো বহুত কৰাও নাই এ বহুত
ৰাইট ৰাইট কৰা লাষ্ট কেতিয়া গৈছিলি মইটো অ বহু দিন হল অ হৰি
অ
কলেজত থকাটো সদায় গুচি দিছিল
কলেজত থাকোতে অ কলেজত থাকোতে সদায় ওলোৱা গৈছিল এতিয়া নাযায় আৰু
উম
সেই গোটেই কেইটাই বাকী কেইটাইও কৈ আছে কৰিবৰ কাৰণে
উম উম এ ত ত ক একদম ক্ৰেজ ভাব ল গৈছে কিতাপৰ কাৰণে
অ অ
যায় যজপুৰত আ
বাকী কি বাকী তোৰ হা বাকী বাকী পঢ়া পতি কেনেকুৱা চলি আছে
কৰি আছো ৰ মই কচিঙ কৰি আছো কল আছে তিনি চাৰি মাবা উ
অ অ
তই কি কৰি আছ
মই কচিঙে পলো কচিং মানে কচিং কৰিছিলো যোৱা বছৰ তাৰপিছত দিলো এক্জামতটো ভাল মমানে নাপালোঁ ইমান ভাল কলেজ নহ'ল সেইকাৰণে এইবাৰ আৰু দিম বুলি ভাবিছোঁ অলপ চলপ চাই আছোঁ ইণ্টাৰ্ণশ্বিপ এটাও কৰি আছোঁ সেই আছোঁ আৰু তেনেকে
অ নাই দি থাকে চামব
হা
মোৰো একজামৰ ৰিচা প্ৰথমবাৰত অলপ দিগদাৰ হৈ দেচোন
প্ৰথমবাৰ দিগদাৰ প্ৰথমতত বুজোতে চাই নযায়
অ অ বজুছ এ আনিলে
আৰু বস্তুতটো আমাৰ যোনটো কম্পিউটাৰ বেচ এক্জাম হয় এইবোৰ মানে আমি ফেমিলিয়াৰ নহয় না অলপমান মানে নতুনম ফাৰ্ষট টাইম দিয়া টাইপ হয় বস্তুটো
চিভিটি এক্সামটো একদম মানে আৰু প্ৰথমতে টা বস্তুবোৰো ঠিক নহয় ইমান ঠাই হাইটেক হ'ব পাৰে বাট কোৱালিটি একদম বেয়া
অলপমান কম্পিউটাৰৰ কোৱালিটি ছোৱালিটি বস্তু
মই ম আৰিৰ পীক্ষা ভাল লাগে কলক বেছ
হয় ম চিতা হয় ম চিতা
উচ, উম ক।
বাকী গৰমো পেলাইছে এইকেইদিন বহুত।
বহুত গৰম অ, আজি আজিতো কিবা এনাৰেতা আহিছিল ন?
এলাৰ্ট অ, ধুমুহা আহিব পাৰে, অ এলাৰ্টো। হ'ব আহিবি।
নৰ্মেলি নিদিয়ে ন গভমেণ্টে এনেকে এলাৰ্ট, অ আজি কিবা ঘট হত দিলে উ।
আজি কিয় বা দিলে।
অ।
কি, অ বাকী? বাকী, বাকী চব ঠিকে চলি আছে, বাকী চব কাম চাম কিবা কিবি?
আছে ৰ, কামটো ঠিকে মানে কাম নে কি, প্ৰাইভেটত জব ত ভাবছিলো ম, মোৰ তাত কিন্ত আছে জব চব।
অ মই জব কৰা নাই, ইণ্টাৰ্ণশ্বিপ এটা কৰি আছিলো।
উম।
তাকে হে আৰু চলি আছো এনেকে। কাম চাম চলি আছে।
কচিং অ, কৰি ওলাব ৰ'বা, অ ওলাব। চবৰে খালি ব্যস্ততা ৰ না, আগ আগতে আগতেতো চব হে আছিল। ফ্ৰী আছিলো, কলেজৰ টেনচন ছিল না লাইফ টেনচন।
টো বনাব লাগে। প্লেনিং চেনিং বনাই ওলাব লাগে আজিকালি, এ আৰু।
পইচা-পাতি এইবোৰ খৰচ হ'ল। পইচা-পাতি নাথকে দেচোন, ঘৰ পা আনি কিমান খুজিবি।
সেইটো বুজিব লাগে, ত্যাদি ইত্যাদি, আৰু
অ গ।
জিমটোহে ল'ম বুলি ভাবছো, জিম। টো লম ৰহ, কাতি দিম ফিজিকেল গা অ হে ইম্প্ৰৰ্টেন্ট। বেমাৰ আজাৰটো মানে, এটলিস্ত ফিট থাকে মানুহৰ এই চু গাৰ বা এই বিলাক ফেটি লিভাৰ চেটি লিভাৰ এইবোৰ মানে অলপ মান
বেমাৰতটো নহয়, অ-অ, বেম উ, ফিত থকা যায়। গাৰ বিষ-চিষও নহয় চাবি চোন।
আজিকালিতো সৰুৰ পৰাই মানে, কম বয়সৰ পৰাই বিশ বয়সৰ পৰাই মানুহৰ ইউৰিক এচিড চুগাৰ, এইবোৰ ফেটিভাৰ লিভাৰ, চেট তি লিভাৰ উম, উম, অ', সেইটোকাৰণে ফিটনেচটো লাগে ফিজিকেল ফিটনেছটো ইম্পৰ্টেণ্ট। এতিয়া এতিয়া মানে বেমাৰবোৰে সেয়া হৈ থাকা যায় আৰু
মানে জাং অ', জাংক ফুড জাংক ফুড খাব নালাগে, বাহিৰৰ বস্তুবোৰ খাই না খাই পেলাই এক্সেচাইচ নকৰে ঘৰত বহি যাব
অ সেইটোত বেয়া বেয়া ঘৰ খোজনক আৰু এইটো বেয়া মানে বাহিৰা বস্তুত সেইটো তেলটোত নতুন তেল ইউজ নকৰে সিহঁতে ফ্ৰেছ তেল। এনেকুৱা তাৰ পিছত এইবোৰ খাই কেনে ভাজা পুৰা ঘৰত বৈ থাকে বেমাৰ চেমাৰ হয়, এচিডিটি, গেছ চেছ হৰ পৰা মিলাই।
কেঁচা আমটো চব পৰে, গোটেইটো পাৰি আন। গেছ। একদম ত জিমৰৰে জিমৰ সাৰটোও বাঢ়িছে চব িাপ
জিম লও ইয়াত আহক।
প্ৰচলিত আজিকালি চাৰি।
ফিটনেচটো ইম্পৰ্টেণ্ট, সেইটো কাৰণে অলপমান মানে ফিটনেচটো ৰাখিব লাগে ময় সেইকাৰণে ল'ম বুলি ভাবিছোঁ অলপমান। ৰেগুলাৰ এক ঘণ্টাকৈও যদি মাৰিব লগে। পতি এতিয়া বহুত-
আহ, পিছে এক ঘন্টামানলৈ হৈ যায়।
চল-
পূৰ্বৰ পৰা পূৰ্বৰ পৰা। পতিপ কৰ় বা যুগ কৰিব পৰা।
অ, ৰানিং ৰানিং চানিং ৰানিং চানিং কৰিলো। অলপমান আৰু অলপমান এক্সাৰচাইজ মাৰিলো হৈ ৰেষ্ট লও আৰু ঘৰত জাই খানাত খাবলৈ আৰু ভাল আচা অ'কে
মেইন দায়িত্ব যদি মেনটে নথয় অ
অ ঠিকে আছে বাকী হ'ব দে ঠিক ঠিকে আছে তেতিয়াহ'লে জিমটো ল'ম মই যোনদিনা যাওঁ সেইদিনাখন কল কৰিম অ দে অ অ অ উ